নমস্কাৰ।
নমস্কাৰ-নমস্কাৰ।
হয়, যিহেতু এই সময়ৰ মানে হেৰিয়াত আপোনাৰ সেই সময়সীমা অতিক্ৰম হোৱাত আমাৰ কলটো মানে আমাৰ যোগাযোগটো কৰ্তন কৰা হ'ল।
কিন্তু মানে কথাখিনি আমাৰ দুয়োৰে ইমান মানে ভাল কথা কিছুমান ওলাই আছিলে। সেই সম্পূৰ্ণ কৰিব নোৱাৰাতহে মানে অকনমান দুখ লাগিলে।
হয়-হয়। মানে এতিয়া আপুনি কৰিবনো কি সময়ৰো যিহেতু এটা সীমা থাকে। এতিয়া সময়টোক পাৰ হৈ যোৱাৰ পিছত আমি আৰু সময়টোক ধৰি ৰাখিব নোৱাৰোঁ। কথাই-কথাই কয় বোলে সময়ৰ টিকনি হেনো আগফালে। কিন্তু এতিয়া আকৌ পুনৰবাৰ আমি মানে নতুনকে সেই য'তে আমি শেষ কৰিছিলো আমাৰ কথোপকথনটো। সেই তাৰ পৰা আমি পুনৰ আ আকৌ আৰম্ভ কৰিব পাৰো আৰু। তাৰপৰা আপুনি সেই কিবা ক'লা অজগৰ নামৰ ল'ৰা এটাৰ কথা কৈ আছিলে কিবা শিক্ষকতা কৰিবলৈ গৈ হেনো আহ কিবা এই ছেভেনৰ শ্ৰেণীৰ ছোৱালী এজনীৰ লগত কিবা প্ৰেমত পৰিলে। তেনেকুৱা কিবা কথা এটা কৈ আছিলে আপুনি।
এই কথাটো মানে কি হ'ল আপোনাৰ এই তেখেত আপোনাৰ সেই ভাল মানুহ বুলি এই বিশ্বাস কৰি আপোনাৰ তেওঁলোকে আপোনাক শিক্ষকতা কৰিবলৈ বুলি লগ ধৰিলে। তেওঁ গ'ল। তাৰ পাছত গৈ সেইয়া চ‌ওক সেয়া কাম কৰি আহিলে তাত সেয়া কাণ্ড কৰিলে। আপুনি এতিয়া চাওক তেওঁক যদি আপুনি কয় এই বিষয়ে তেতিয়া তেওঁ কয় আকৌ প্ৰেমে আপোনাৰ বয়স নেচায়। তোৰ বয়স হৈছে পঁচিছ আৰু সেই ছোৱালীজনী তোৰ ছেভেনৰ শ্ৰেণীত পঢ়ে। সপ্তম শ্ৰেণীত পঢ়ে সেই ছোৱালীজনীত তুলনি বিয়াও হোৱা নাই ত' সেই ছোৱালীজনীক কি তেনেকুৱা কৰিব লাগে নে? তই এই সেই ছোৱালীজনীক এ এতিয়াই তই সেই প্ৰেমত পেলাই তই তেনেকুৱা কৰি তোৰ যদি এতিয়া তাইৰ লগত তেনেদৰে যদি কথা বতৰা পাতি তই এনেদৰে তাইৰ লগত প্ৰেম মিলা কৰ এ তাইৰ ভৱিষ্যতটো কি হব? তাইৰ পঢ়া-শুনা চব যদি ধ্বং হয়। তাইৰ ঘৰৰ মানুহে ইমান আশা কৰি পঢ়াইছে। হয়-হয়।
অঁ! কম কাণ্ড কৰা নাই কিন্তু দেই কথাটো শুনি বেয়া লাগিছে। মানে এতিয়া আপুনি যদি চাই সেই তেনেকুৱা এটা আমাৰ সুযোগৰ কাৰণে আমাৰ সেই ইমান নিবনুৱা লৰা-ছোৱালীয়ে অপেক্ষা কৰি থাকে যে অকমানকে যদি চা চাকৰি এটা কৰিব পাৰোঁ। একদম ঘৰৰ সকলো যেন আৰু অভাৱ, অনাটন আ, দুখ কষ্ট, এই সৰুৰে পৰা কষ্ট কৰি অহা ইমান খিনিপঢ়ি শুনি কষ্ট যে কৰিলোঁ, চাকৰি এটা হ'লেই একেবাৰে গোটেই আৰু আমাৰ সকলোখিনি সাৰ্থক হ'ব এনেকে বুলি ভাবি তেনেকুৱা এটা সুযোগৰ কাৰণে আমাৰ এই নিবনুৱা সমাজে কমখন বাৰু এনেকে মানে সুযোগটোৰ কাৰণে অপেক্ষা কৰি থাকে আপুনি জানেনে? হা, তেনেকুৱা স্থলত সি সেইটো সুযোগ লাভ কৰাৰ পিছতো গৈ পেলাই যে সেই তেনেকুৱা এখন বিদ্যালয়খনত গৈ এই ইমান সৰু ছোৱালী এজনীৰ লগত সেইবোৰ কাম যে কৰিলে আ, নিজৰ লগতে এ, নিজৰ এই পৰিয়ালৰ কাৰণেও এটা আৰু বদনাম অনা নাই জানো বাৰু কওকচোন?
হয় নিজৰ সন্মানটো তেওঁ নিজেইটো তাত একেবাৰে বিক্ৰী কৰি থৈ আহিলে বুলি ক'ব লাগিব। আপুনি এতিয়া চাওক এতিয়া তেওঁ মানে কথাটো এনেকুৱা, তেওঁৰ বিষয়ে হয়তো আপুনিও জানে আপুনি যদি ৰাসৰ পৰা আৰম্ভ কৰি একেবাৰে হুচৰিলৈকে চাই, তেওঁ মানে ছোৱালীৰ প্ৰতি মানে আসক্তিটো অকনমান বেছি, সেই লোকে আপোনাৰ সেই গাঁৱৰ ছোৱালীয়ে নিজৰ বাই ভনী বুলি ভাবে কিন্তু সি নাই মানে সি আপোনাৰ ছোৱালীৰ লগতহে থাকিব আপোনাৰ, সেই ছোৱালীৰ প্ৰতিহে মানে তাৰ ধাউতি বেছি।
অ' এই কলা অজগৰ মানে আপুনি সেই আমাৰ এবাৰ যে ৰাস সমিতিৰ, ৰাস উদযাপন সমিতিৰ যিজন সম্পাদক আছিলে
সেইজনৰ সেইজনৰ বিষয়ে মই কৈ আছোঁ, আপুনি চক সম্পাদক সম পাদক তেওঁৰ কাম সেয়া, আপুনি চাওক এতিয়া।
উ, বুজিছোঁ। মই এতিয়াহে ধৰিব পাৰিছোঁ আপুনি কাৰ কথা কৈছে। গম পাইছা নাই, এই ল'ৰাটোৰ একদম মানে বদমাছ হৈছে বৰ বদমাছ ল'ৰা দে, সেই তাক মই আপোনা-আপোনাক কাহিনীটো কৈছোঁ। তাক মানে মই সেই তেতিয়াহে প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ। হা, ইমান চেঙেলীয়া ল'ৰা হে, আমাৰ আকৌ না জানো সেই বুঢ়া মানুহখিনি বা কি আকৌ এ, হেৰি হ'ল কিনো হেঁপাহ কৰিলে আৰু একেবাৰে বোলে চেঙেলীয়া ল'ৰা। তাক সম্পাদক পাতি দিওঁ, হিচাপে নিকাচে ভাল হ'ব। তেনেকে বুলি মনে ভাবি তাক আমাৰ ৰাস উদযাপন সমিতি দিলে নহয় সম্পাদকটো পাতি।
হয় হয়।
বেলেগ ল'ৰা এটা সিহঁতে নাপালে, বিচাৰি বিচাৰি তাকহে পালে। তাৰপৰা পাতি দিলে সম্পাদক, এতিয়া মই তাৰ বদনাম গাইছোঁ বুলি মিছাটো নকওঁ দেই, একদম কিন্তু ই হিচাপ পাতিৰ একদম ভাল ল'ৰা, হিচাপ পাতি অকনো খেলি মেলি কৰা নাই, সি সি যদি কিবা বেলেগকে খেলি মেলি কৰিছে সেইটো নাজানো। কিন্তু যিখিনি সি হিচাপ দিছে তাত অকণো কিন্তু খেলি মেলি নাই কিন্তু সেইবুলি এতিয়াতো আপুনি সেই যিখিনি বেয়া গুণ সেইখিনিতো আপুনি নেদেখাৰ ভাও জুৰিব নোৱাৰে গম পাইছা নাই, এতিয়া মই তাক দেখিলো
গে, গ্ৰহণযোগ্য কাম এটা কৰা নাই।
কৰা নাই। সেইটোৱে মই আপোনাক কৈ আছোঁ, মই দেখিলোঁ কথাটো। সি মানে সেই ৰাসৰ যেতিয়া মানে আখৰা চলি থাকে সি যাব। এই আপুনি কোৱাৰ দৰে গাঁৱৰ সেই ছোৱালী বিলাকৰ লগত মানে বিয়নী মেল তাৰ ভাগৰ। কিবা এটা যদি অভাৱ হয় ৰাস উদযাপন মানে আখৰাত যদি কিবা এটা অভাৱ হয় তেতিয়াও সি মানে অকমান গেঙেৰি মাৰি অহা ধৰণৰ নহয় যেতিয়া লেগে মানে ইমান বয়সীয়াল মানুহ এজনে তাক কথাখিনি ভালকে নকয় তেতিয়ালৈকে সি গুৰুত্বই নিদিয়ে। এতিয়া সেই সি বিয়নী মেল পাতে দেই তাৰ পিছত আকৌ সেই আখৰা ৰাতি আখৰা কৰোঁতে আকৌ পোহৰৰ অভাৱ হ'ল তাৰপৰা তাক আকৌ কোনোবা এটাই ক'লে বোলে তই লাইট দুটা মানে এনেকে ৱায়াৰ দুডাল মানে আনি থৈ দিবি আহ হৈ যাব মানে পোহৰৰ অভাৱ হৈছে এনেকুৱা এনেকুৱা কথা। সেই মানে লাইট এটা আৰু এনেকে ৱায়াৰ দুডাল মান আনি পেলাই টেবোলতে থৈ গুচি গ'ল নহয় মানুহ নাই। তাৰ পাছত এইফালে পৰা ফোন কৰি আছে কি হ'ল ক'ত গ'ল তাৰ পৰা তাক ফোন কৰিল'ত সি কৈছে বোলে অঁ মই নিলো নহয় বোলে লাইট আনি টেবুলত থৈ আহিছো। তাৰপা তাক কলে বোলে তই যে বস্তু খিনি আনি থলিহি এইখিনি কোনে লগাই দিব। কোনে সুবিধা কৰিব দিব, সি কৈছে সেইটো বোলে মোৰ দায়িত্ব নহয়। আৰে তোৰ এই সম্পাদক হ'লে হলে বুলি সেইকন দায়িত্ব তই ল'ব লাগে, তোক আকৌ বেলেগকে ক'ব নালাগে নহয়। কথাবোৰ তেনেকুৱা মানে গম পাইছা নে নাই?
মানে সি সম্পাদক হ'ল বুলি মানে সি তেনেকুৱা সৰু সুৰা মানে কাম বোৰ কৰিব নোৱাৰে সি মানে হিচাপ পত্ৰৰ কামহে কৰিব মানে তেনেকুৱা। এতিয়া আপুনি চক সি যে সেই মানে কম শ্ৰেণীৰ ছোৱালীজনীক যে সি ভাল পালে সেই গৰাকীতো তেওঁৰ মানে মানে তাৰ ছাত্ৰী গতিকে এই এনেকুৱা যে সেই চেঙেলীয়া জোনবিলাক আপোনাৰ মাষ্টৰ মানে যোনবিলাক আজিকালি এতিয়া শিক্ষক হৈছেগে এই চেঙেলীয়া বিয়া ন পতা এইবোৰ আৰু এতিয়া তেওঁলোকৰ মানে ইমানেই মানে মানসিকতা বেয়া এতিয়া তেওঁকে আপুনি চাওকচোন। এতিয়া ছোৱালীবোৰ মানে আপুনি কি বুলি সুৰক্ষিত বুলি ভাবিব, তেওঁ এতিয়া সেই তেনেকুৱা এটা কাম কৰিলেগে আচলতে মোৰ মানে একেবাৰে চকু পাৰি দেখিবলৈ মন নোযোৱা মানুহ হ'ল মানে সেটা সি মানে আপোনাৰ কি কত কথা এটা‌ কালি তাৰ লগত মই অকণমান সময় আপোনাৰ বা বাৰ্তালাপ কৰিলোঁ মই বলো ইয়াক সোধোঁ কথাখিনি। সি মানে নিজে আপোনাৰ স্বীকাৰ কৰি লৈছে, অঁ' বোলে হয় অঁ মোৰ বোলে ছোৱালীৰ প্ৰতি বোলে আকৰ্ষণ আছে। ঐ মই বোলো আহ ই লাজ চাজ একো নকৰে কিন্তু দেই। তাৰ পাছত মানে কৈ দিলে কি এই সি হেনো মহাত্মা গান্ধীক নেমানে। কিন্তু মহাত্মা গান্ধী হেনো সি মহৎ বাণীসমূহক মানে সি হেনো মানে মানে এতিয়া কি বুলি কয় সত্যৰ সদায় জয়, সেইটো কাৰণে সি মানে কথাখিনি একদম মানি লৈছে, হয় মই একদম ছোৱালীৰ প্ৰতি আকৰ্ষিত মই এনেকুৱা তেনেকুৱা। এইবোৰ কথা। মই বোলো তই কিন্তু এইটো বৰ ভাল কাম নকৰিলি। নাই মানে তাৰহে মানে মুখৰ আপোনাৰ কি কব কি তাৰ মুখৰ ফেট ফেটনি এই ফুচ ফুচেই থাকে সি আচলতে কলা অজগজ সেইকাৰণে তাৰ নাম কলা অজগৰ।
হয় হয় এইবোৰ মানে। কি কম আপোনাক হা সেইটোনো বাৰু গৌৰৱ কৰিবলগীয়া কথা মানে আৰ নিজে চিকাৰ যে কৰিলে নিজ মুখেৰে যে তেওঁ স্বীকাৰ কৰিলে সেইটোনো বৰ গৌৰৱ কৰিবলগীয়া কথা নে ইমান ডাঙৰ কাম এটা কৰিলে সি তাকে কৈছো মই ইমান ডাঙৰ কাম এটা কৰিলে সি তাৰ পিছত এনেক কে স্বীকাৰোক্তি যে দিছে বাৰু মানি লৈছো তাই ভাল কাম কি ভাল কামেই কৰিছ যে তই এ মানে অৱ অৱশেষত তই নিজৰ মানে সঁচাটো স্বীক কাৰ কৰিছ কিন্তু এনেদৰে মানুহৰ আগত কৈ এইটোনো বাৰু গৌৰৱ কৰিবলগীয়া কথা নে হা এইবোৰ ভাল কথ কথা নহয় এইবোৰ চেঙেলীয়া লৰা আৰু আজিকালি মানে আপুনি অকল লৰাকে আপুনি দোষী ত বুলি ক'ব নোৱাৰে দেই ছোৱালী টো কিন্তু সাংঘাতিক আৰু আজিকালি সৰু সৰু ছোৱালীবোৰ এ শ্ৰেণী ন নৱম শ্ৰেণী দশম শ্ৰেণী এইবোৰ শ্ৰেণীৰ ছোৱালীবোৰো কম নহয় কিন্তু অ অকল মানে লৰা এটাৰ আশাত থাকে যে ল'ৰা এটা আহিব আৰু এ তহঁতো সেয়া উ ওলাই গৈছেহে হাই স্কুল পাইছগৈহে এতিয়াই যেতিয়া আৰু এই লৰাৰ প্ৰেমত পৰিবলে হয় তহঁতৰ বাৰু সেই জীৱনটো অন্ধকাৰ নহয়নে?
তাকেই এইবোৰ মানে আপুনি এতিয়া হয় আপুনি মানে এইবোৰ বুজাই মেলি মানে লাভ নাই গম পাই আছে মানে আপোনাকহে বেয়া পাব ওল্টাই এতিয়া আপুনি চাওক হয় হয় এতিয়া আপুনি চাওক মানে সেই সপ্তম শ্ৰেণীৰ ছোৱালীজনীৰ ক তাকে মই ভাবো ই বাৰু মূৰ্খ ই মানে অকনমান বাৰু তেনেকুৱা প্ৰক্ৰিয়াৰ মানুহ গতিকে ই অকনমান বাৰু তেনেকুৱা ভুল এটা কৰিলে কিন্তু তোৰ কি আছে মানে মাথাত তই যে মানে সপ্তম শ্ৰেণীৰ ছোৱালীজনী তই ছোৱালীজনী হৈ তোৰ শিক্ষকক কেনেকৈ ব্যৱহাৰ কৰিব লাগে বা শিক্ষকজনে তেনেকুৱা এটা কাম কৰিলে তই গৈ পেলাই বেলেগ এগৰাকী শিক্ষকে বা শিক্ শিক্ষয়ত্ৰীকে ক'বগে লাগিছিল যে নতুনকৈ অহা শিক্ষকজনে মোৰ লগত এনে ব্যৱহাৰ কৰিছে। কিন্তু তই তাৰ তুলনাত তই কি কৰিলি তইতো তাৰ বিপৰীতটোহে কৰিলি। তই নিজেও তাৰ প্ৰেমত পৰি গ'লি গতিকে এনেধৰণৰ কিছুমান কথা আহি পৰে।
হয় হয় এতিয়া তাইৰ ভৱিষ্যতটোও অন্ধকাৰ হল আৰু তাইৰ চৰিত্ তটো এটা দাগ পৰিলে লগতে সেই পঢ়া শুনাটো ক্ষতি হয় য়েই এইবোৰ কথা মানে আজিকালি নৱপ্ৰজন্মই ভাবিব লাগে গম পাইছে? উম নৱপ্ৰজন্মই এইবোৰ কথা এতিয়া যদি নাভাবে আৰু পঢ়া শুনা কৰাটো মানে বহুত প্ৰয়োজনীয় হৈ পৰিছে বৰ্তমান সময়ত কাৰণ চাকৰি এটা নহলে আজিকালি সেই আগৰ উ যুগ নাই মানে য'ত এনেকুৱা হয় যে লৰাইহে কিবা উপাৰ্জন কৰিব ছোৱালীয়ে নকৰে গতিকে গোমদে মানে ল'ৰা ছোৱালী সকলোৱে সমানেই পঢ়া শুনা কৰাটো অতি প্ৰয়োজনীয় বৰ্তমান সময়ত মই ভাব
অ হয় হয় হয় আৰু চ'ক এতিয়া এইটোতো আপোনাৰ ভৱিষ্যয়ত আপোনাৰ অন্ধকাৰে তাৰো কোনো কাম নাই সি আপোনাৰ এট এতিয়া ক'বাত গৈ আপোনাৰ এই বোলে পাচলি দোকান এখন দিলে এই বোলে কথা নাই কান নাই বোলে পাও ৰাতি বনোৱা প্ৰতিষ্ঠানত সোমাই লাগে। এই বোলে কিবা কৰিলে কিবা কৰিলে এই তেনেদৰে ঘূৰি ফুৰে। এতিয়া আপুনি গম পাইছে আকৌ এজনী ছোৱালী এজনী জীৱন এটা ধ্বংস কৰিবলৈ গৈ আছে নহয় এই। টিউচন কৰিবলৈ গৈ গৈ মই তাকে ভাবিছো ই সেই ছোৱালীজনীকো। আপোনাৰ কি শিক্ষা দিছে চাগে ঠিক নাই। সেই সেই গৰাকীও আপোনাৰ সেই জীৱনে ধ্বংস বুলি সেই গম পাইছে। আচলতে এনেবোৰ এনেবোৰ লোকক আপোনাৰ সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে। সেই কেনেদৰে সেই আপোনালোকৰ তাত এইজনক এনেকৈ সম্পাদক পাতিছে মই কিন্তু বুজি নাই পোৱা দেই। ইয়াক কি চৰিত্ৰক চাই পাতিলে।
আচলতে মানে এতিয়া সকলোৱেতো কাহিনীটো নাজানে এওঁৰ। মানে তলে তলে তেওঁ কিমান বদমাছ লৰা আৰু যিখিনি মানে। অকমান বয়সীয়াল মানুহ আছে তেওঁলোকে মানে এক বহুত ভাল। যুৱক এজন বুলি সিহঁতেক গণ্য কৰে গতিকে। এনেকুৱকা চৰিত্ৰই যে অ ময়ো ইমান ভালদৰে জনা নাছিলো আপুনি আজি কলতে গম পাইছো। গতিকে ময়ো ক'ম চাহ মানে খাবলেতো মই সন্ধিয়া সন্ধিয়া। অকমান ওলাই যাওঁৱেই গাঁওৰ ফালে তেতিয়া। যাৰ ঘৰতে চাহ খাপ পাও তাৰ ঘৰতে উলিয়াম তেনেকে তেনেকে নিশ্চয় এদিন। গোটেই গাওখনে গম পাব আৰু ভালেই হ'ব। নে কি কঙৰ চৰিত্ৰটো গোটেই গাঁৱে জানো। হয় হয় লুকুৱাই ৰখা কথা নহয় গোটেই গাঁওখনে গম পাওঁ মই সেইটোৱে বিচাৰোঁ মানে।
হয় হয় হয় এই আপুনিও তেতিয়াহ'লে আজিৰ পৰা সেইটোৱে কৰিব। আৰু ময়ো আপোনাৰ যাকে পাওঁ তাকেইবোৰ কথা মানে ব্যক্ত কৰি। আপোনাৰ ময়ো মানে যিমান পাৰো। তেওঁৰ বিষয়ে মানে এইবোৰ কথা উলিয়াবলৈ চাম নোৱাৰি নহয় মানে এনে। মানে লোকৰ লগত সমাজত বাস কৰি থাকিব।